নমস্কাৰ নমস্কাৰ মানে কি কৰি আছা এতিয়া?
মই এনে আছো একো ইমান বিশেষ কৰা নাই আপুনি কি কৰি আছে।
অ' মই অলপ আগত কথা পাতি আছিলো বাৰু তাৰপিছত মোৰ এটা কথা মত পৰিল মানে মানে আজি মই কিবা থলুৱা খানা এইবোৰ খাই আছোঁ মানে ঘৰত।
অ' থলুৱা মানে কেনে গাহৰি লাই গাহৰি সেইবোৰ?
এনেকুৱাৰ ভিতৰতে পৰে মানে তোমাৰ নৰসিংহৰ পাতৰ সৈতে মানে মাছ মানে সৰু মাছ মাগুৰ মাছ, শিঙি মাছ, এইবোৰ খাই আছো হয় হয় লগতে ঢেঁকীয়া শাক খাই আছো মানে তাৰে পৰা মনত পৰিলা আৰু তুমি থলুৱা খানা কি খোৱা খাদ্য?
থলুৱা খানা ক'ব গলে এতিয়া উম, মোৰ ইচ্ছা মই ভাল এতিয়া গাহৰি - গাহৰি, লাই গাহৰি যেন বা এয়া কি কয় বাঁহৰ চুঙাত বনোৱা মাংস। তিলৰ সৈতে সেইবোৰ খুব বেছি খাই মোৰ ভাল লাগে। উম আৰু উম কলগছ কি কলডি কলগছৰ কলডিলৰ লগত
কল পচলা হয় হয়।
পচলা লৈ সেয়া সেয়াও খুব বেছি ভাল লাগে, তা তাৰ পিছত আমাৰ শাক বিভিন্ন ধৰণৰ।
অ', আমাৰ অসমত কিন্তু কেইবা বিধো থলুৱা খাদ্য আছে ন যিবোৰ মানে আমি
অ', অসমত আ এ স্বাস্থ স্বাস্থ্য কাৰণেও ভাল আৰু আ, কি উম, স্বাস্থ্যৰ কাৰণেও ভাল আৰু সোৱাদটো তেনেধৰ বহুত মানে ভাল।
মানে বহুত সোৱাদদায়ক আৰু মানে বহুত জুতি লগা আৰু
অ',
অ', মানে এতিয়া তুমি এনে শাক খোৱা নে নোখোৱা এনে পালেং শাক ঢেঁকীয়া শাক? মানে কি কি শাক খাইছা তুমি খাদ্যৰ ভিতৰত?
শাক মোৰ খাই ভালে লাগে আমাৰ বা আ, ক'ব গলে আমাৰ বাৰী পিছপিনিও লাগে সেইকাৰণে আমি কিনিবলগীয়া ইমান নালাগে দৰকাৰ নপৰে। বাৰীৰ পৰা আনি ইয়াক চিধা খাই দিব পাৰি আৰু অ', অ', এইবোৰ খাইছো এতিয়া মই সকলো শাক বোৰৰ এতিয়া নাম তেনেকে নাজানো কিন্তু খোৱাত খাইছোঁ। আৰু মাছো মোৰ খায় ভালে লাগে অসমত এতিয়া মানুহে মাছ টো মানে অ', যিহেতু ইমান ইমান নদী আছে আৰু ব্ৰহ্মপুত্ৰটো একদম অসমৰ মাজে দিয়ে যায় মাছ বস্তু মাছ বস্তুতো মানুহৰ খুব অ', মাছৰ ক্ষেত্ৰত খুব চমুকে আমি ক'ব পাৰো।
হয়, হয়, হয়, হয় আৰু লগতে তোমি পোৰা খোৱা নে নোখোৱা আলু পোৰা মানে বেঙেনা পোৰা?
অ', বেঙেনা পোৰা খাই খুব বেছি ভাল লাগে, ক'ব গ'লে মাছ পোৰা বেঙেনা পোৰা এই এইবিধৰ অ', খাদ্য। অ', এই বিধৰ খাদ্য খায়ো ব পাই বহুত ভাল বহুত বেছি ভাল লাগে। আৰু তুমি গাহৰি খোৱা নেকি, তুমি গাহৰি খোৱা নে?
অ', মই খাওঁ খাওঁ মই পৰ্কটো খা গাহৰি খাওঁ বাৰু তাৰ পিছত তোমাৰ তিলৰ সৈতে খাওঁ আৰু বিশেষ কেবা লাইশাকৰ সৈতে খাওঁ আৰু তোমাৰ হাঁহৰ মাংসটো কোমোৰা
অ', হাঁহৰ সেই অ', হাঁহৰ মাংস কোমোৰাৰ লগতো বেছি সোৱাদ লাগে আৰু উম,
তাৰ লগত মেচিনডেৰী শাকৰ কিবা এনেকুৱা যদি থাকে আৰু তিতা আৰু। ভাল লাগে আৰু।
ক'ব গলে অসমীয়া অসমত তেনেকে নিজৰ থলুৱা খা খাদ্য খুব বহুত আছে মানে। আৰু তাৰ ক্ষেত্ৰত আমি চহকী বুলি ক'ব পাৰো নিজকে।
হয়, হয় বহুত বা শাক পাচলিৰে বহুত ভৰপূৰ আৰু লগতে।
অ' আৰু যেতিয়া খাদ্যৰ আমি কথ কথা কৈয়ে আছো আমি আ, বিহু কেনেকে পাহৰিব পাৰো ভোগালী বিহুত বিভিন্ন ধৰণৰ পিঠা আমি আ, বনাই খাওঁ ঘৰতে।
হয়, হয়, টেকেলি মুুখত দিয়া পিঠা বা তোমাৰ তিল পিঠা বা তোমাৰ গুৰা সান্দহ
তেল পিঠা, মা বৰা চাউলৰ পিঠা এইবোৰ খাই। খুব বেছি মানে ভাল লাগে আৰু
জলপান হিচাপত বহুত ভাল আৰু ন দেহাৰ কাৰণে ভাল।
দেহৰ কাৰণে ভাল জলপান টো আৰু।
আৰু অসমীয়া খাদ্য বুলি ক'লে তিল আৰু গুৰটো এৰাই চলো। চলিব নোৱাৰো আৰু একদম। মুখ্য উপাদান বুলি ক'ব পাৰি।
আৰু আলু পিটিকা ভাত সেয়াও হয় এটা।
অ', সেইটোতো আমাৰ ৰাতিপুৱাৰ জল
ৰাতিপুৱাৰ জলপান কব পাৰে আপুনি, তেনেধৰণে বহুত আ, অসমৰ খাদ্য তেনেকে বহুত আছে। আৰু, উম, আৰু কিছুমানৰ কথাটো আমি নাজানোৱে অ', আৰু ইমান বিভিন্ন বহুত জনগোষ্ঠী আছে তেখেতসকলৰ নিজৰ নিজৰ সা, সংস্কৃতি আৰু খাদ্য আছে। আ, যাৰ কথা আমি ভালকে, সেইবোৰো আদৰি লৈছো, আৰু আমি কিছুমানৰ কথা নাজানো বাৰু ভালকে ইমান।
হয়, হয়। তাৰপিছত তোমাৰ সেনেকুৱাই, আৰু লগতে আমি কিছুমান অনাৰয্য বা, বহিৰাজ্যৰ খাদ্য কিছুমান আমি আদৰি লাইছোঁ। যেনেকে,
বিৰিয়ানী এটা, অ' কলিকতা বা হায়দৰাবাদী বিৰিয়ানী এইবোৰ খাই খুব, বেছি ভাল লাগে আপুনি ক'ব পাৰে।
যূত্তিদায়ক হয় অ' আৰু ৰসগোল্লা বুলি যে কয় কলিকতাৰ হয়, হয়। আৰু তোমাৰ পাঞ্জাৱৰ ফালে গ'লে তোমাৰ লাচছি। বা তেখেতসকলৰ যিহেতু ঘেহুটো বেছিকৈ হয়, ৰুটি খায়। অ' অ' চলে ভতৰিটো হয়, হয়।
অ' অসমৰ ফালে চাগে আহ চাউলটো বেছি চলে আৰু তেখেতসকলৰ অ' ফালে আটা
আটাটো বেছিকে চলে মানে হাৰিয়ানা, দিল্লী হয়।
আকৌ যদি আমি দক্ষিণৰ ফালে যাওঁ। তাতো আকৌ চাউলতটো বেছিকে চলে এতিয়া যদি চাওঁ দোচা।
ধোচা, ইডলি, মচালা ধোচা ঠিক কৈছা অ'। আৰু গুজৰাটৰ ফালে গ'লে ফা ফ্ৰাই এইবোৰো পায় ন।
পা ফ্ৰাই এইবোৰ গুজৰাটৰ ফালে গ'লে অ' চাগে। মিঠাই মিঠাই জাতীয় বেছি খাদ্য বেছি আমি সেইফালে গ'লে দেখা পাওঁ ৰাজস্থান, গুজৰাটৰ ফালে গ'লে আহ ঢকলা।
ভজা বুলি কয় মে' জেলেপি। জিলেপি খাই খাদ্য হিচাপত বহুত ভাল লাগে নে।
ভাল লাগে খাই আৰু তেনেকে উ। কাজু বৰ্ফি গল্লা।
হয়, অ' লালমোহন বহুত আছে।
লালমোহন আপোনাৰ তেনেকে একো প্ৰিয় খাদ্য আছে নেকি?
প্ৰিয় খাদ্য বুলি ক'লে মোৰ বিৰিয়ানী এইবোৰ ফাৰ্ষ্টফুডৰ ফালেই বেছি মই সেই আৰু আকৰ্ষিত আৰু মম', বিৰিয়ানী হয়।
কিন্তু ক'ব গ'লে। যিমান সোৱাদদায়ক আৰু যিমান যিমান সোৱাদদায়ক এইবোৰ খানা খাদ্য কিন্তু তাৰ মানে স্বাস্থ্যৰ কাৰণে
অপকাৰী আৰু
বুলিও ক'ব পাৰি, আপুনি।
হয়, হয়, সেই উম। আৰু লগতে অ' মানে এটা আজিকালিত কি ক'লা তুমি।
মানে আজিকালি আপুনি যদি গাঁৱত থাকিলে বাৰু ঠিক আছে, আপুনি তাত নিজৰ বাৰীতে পচলা চব্জি লাগিব সেইবোৰ খাব পাৰি কিন্তু আপুনি চহৰৰ ফালে যদি থাকে তেতিয়া তেতিলে অলপ এইবোৰত মানে আজিকালি অ এই আৰু একদম থলুৱা বা এয়া পোৱা অলপ দিগদাৰি হয় ইয়াত চহৰৰ ফালে
দিগদাৰী হয় হয় কিন্তু তোমাৰ গাঁৱৰ ফালে থাকিলে তোমাৰ কাজি নেমু টেঙা বৰ
কাজি নেমু টেঙা পচলা পাহ শাক সেইবোৰ আহ নিজৰ বাৰীতে আৰু নিজৰ বাৰীতে এনে খেতি কৰিব পাৰি
একদম একদম আৰু লগতে তোমাৰ আজিকালি যিটো চিজনেল হৈছে আম জাম কঁঠাল লগতে মধুৰিআম।
বিভিন্ন এইবোৰ এইবোৰ খাদ্যত কিন্তু অ' এইবোৰ প আম ঠিকে কৈছে, আপুনি কিন্তু আম এইবোৰত আজিকালি বিভিন্ন ধৰণৰ ৰং এইবোৰ ব্যৱহাৰ কৰা হয় যাতে দেখি আৰু ভাল লগা হওঁক আৰু আহ গ্ৰাহকে যাতে কিনক বেছিকে। তেনে বিভিন্ন পদাৰ্থ ইউজ কৰি এৰ
খাদ্যটো তোমাৰ মানে স্বাস্থ্যৰ কাৰণে হানিকাৰক কৰি তুলিছে আৰু
তুলিছে
হয় হয় কিন্তু তথাপিও আৰু আমি আদৰি লৈছো আৰু
আদৰি লৈছো উপ উপাই নাই এতিয়া আহ চহৰত থ থাকিলে আৰু আৰু ক'ব গলে তুমি দক্ষিণ ভাৰতৰ খাদ্য ভাল পোৱা নাই দোচা মচালা দোচা এইবোৰ ইডলি
মই দক্ষিণ ভাৰতৰ ভাল পাওঁ কিন্তু উত্তৰ ভাৰতৰ এ মানে খাইানাব বোৰ বেছি ভাল
অ সেয়াই দক্ষিণ ভাৰতৰ অলপ খাদ্যবোৰত বা নাৰিকল তেলৰ ব্য্ৱহাৰ হয় নেকি আৰু অলপ মচলা মছলাাতটো কম থাকে
মছলা কম থাকে মানে তুমি কেৰেলা বা তোমাৰ এইটো চাইডৰ কথা কৈছা তাতে নাৰিকল গছটো বেছিকে পোৱা যায় ন
পোৱা যায় তাত নাৰিকলটোৱেই আৰু মুখ্য্ কি কয় উম এ অ খাদ্যৰ উপাদান বুলি ক'ব পাৰি তাত খুব বেছি ব্যৱহাৰ হয় নাৰিকলটো তাত খাদ্্যত
অ লগতে এটা কথা মোৰ মনত পৰিল যে উৰিষ্যাৰ ফালে যদি আমি চাব যাওঁ তাতে সাগৰীয় কিছুমান খাদ্য
অ তাতে খা সাগৰীয় খাদ্যয় সাগৰীয় খাদ্য মই তেনেকে বেছি খাই পোৱা নাই মই ক'ব গলে অ এইটো আমাৰ কেঁকুৰা খাইছো আৰু মিছা মাছ ো খাইছো আৰু মিছা চো অসমতো পোৱা এই দুটা পলু অ পল অ পলু পলু খ খাই পোৱা নাই শামুক খাই পাইছো পলুটো চাই অসমতো বিভিন্ন জনগোষ্ঠীয়ে খাই মই যিমান জানো উজনিৰ ফালে যদি চাব যায় আহোম সকলে খায় এতিয়াও
হয় হয় আৰু তাকেই আৰু লগতে মানে সেইবোৰ মৌ সেনেকুৱা খাদ একদম ময়ো খাই পোৱা নাই কিন্তু মই খাবৰ মন আছে কিন্তু খুব খাব মন আছে
অ আৰু আপুনি আপুনি যদি আমি নৰ্থ ইষ্টৰ ফালে চাই তাতো বহুত বিভিন্ন ধৰণৰ মেঘালয় অৰুণাচল নাগালেণ্ড ইয়াতো বহুত বেলেগ বেলেগ ধৰণৰ নিৰ খাদ্যৰ অ খাদ্য পায় সেইবোৰৰ ম ইমান ভালকে নাজানো বাৰু এতিয়া
অ কিন্তু আমি নিজকে মানে পিছলৈকে খাব মানে চেষ্টা এটা কৰিম আৰু মানে
অ খাম যাতে খা আমি খাব পাৰো
হয় হয় কিন্তু কিছুমান আমি দেশত এনেকুৱা দেখা পাওঁ যে য যিবোৰ দেশত মানে তেলটো অলপ কমকে ব্যৱহাৰ কৰে মানে বইল বেছিকৈ চায়
তেলটো কম অ বইল বেছিকে এইেই ঠিকেই কৈছে আপুনি এই আমাৰ নৰ্থ ইষ্টৰ ফালে এই ৰাজ খ্যবোৰত তেলটো অলপ কমকে ব্যয়ৱহাৰ হয় মই যিমান জানো আহ বইল খা খাদ্্য বেছি অমণিপুৰ ইয়াত ইয়াতে মানুহবোৰে বইল খাদ্যটো বেছি অলপ খাব খায় আৰু
হয়, হয়। আৰু মানে মই এটা বস্তু মই শুনিছিলো, এবাৰ মানে মানে থলুৱা যিবিলাক জনগোষ্ঠীৰ মানুহ আছে, তেখেতসকলে মানে এ খাদ্য বিচাৰি গ'লে এনেকে কয় আৰু যে আঞ্জা বিচাৰি যাওঁ। সেইটো সেনেকুৱা কিছুমান শব্দও শুনিব পাওঁ মানে। খাদ্যৰ জৰিয়তে যে অ' সেনেকুৱা আৰু বা ঢেঁকীয়া শাক লৈ আহে বা মানে কল কলৰ মানে পচলা লৈ আহে এনেকুৱা
সেইটোৱে সেইটোৱে
অ অ তাকেহে
তাকে যদি এতিয়া কব গৈ যাও আৰু আৰু তেনেকে খাদ্য মানে আহ
খাদ্য মানে মানে এগাল আছে, কিন্তু মানে আমি পিছলৈকে খাব লাগিব আৰু নতুন নতুন খাদ্য।
অ' এই নতুন নতুন অভিজ্ঞতা বাম এইবোৰ খাই। আৰু তেনেকে খাব লগীয়া বহুত বস্তু আছে, আৰু এতিয়াতো আমি আন্তঃৰাষ্ট্ৰীয় খাদ্যবোৰৰ কথা নাপাতিলোৱে সেইবোৰো আছে আৰু তেনেকাই
হয়, হয়। একদম ঠিকে কৈছা হয়। ঠিক আছে বাৰু, অ' অ' বাৰু ভাল লাগিল কথা পাতি তাকে তাকে অহ' ঠিক আছে বাৰু।